হেল্ল'
কি কৰি আছা?
এইয়া আছো আছো।
বাকী খবৰ পাতি ভাল।
খবৰ পাতি ভাল বাৰু।
মই আছোঁ দিয়া।
উম, উম। উঠিলো এনে বিচনাত বাগৰি আছো।
ফ্ৰী এটো এটা
উম।
অ' অ'
তাকে
এ এনে অলপ কথা পাতো।
অ' পাৰি, পাৰি।
এই আমাৰ যে ইয়াৰ। এই আমাৰ যে এতিয়া আহ অসমত। গোটেই মানে এ ভাষাত। যে আমাৰ অসমীয়া ভাষাটো ধৰ বেছিকে নচলেই হৈছে এতিয়া। গুৱাহাটীখনত গ'লে তুমি এখন দোকানত সোমাই যাবা তাতে যদি। তুমি হিন্দীত কথা নকোৱা একো সিহঁতে হেয়ে নকৰে। বুজি নাপায় বা কিবা আৰু। মানে আমিও যদি অসমীয়াত কওঁ। সিহঁতে অসমীয়াত নকৰে হিন্দীয়ে কয়। এইটো কিহৰ কাৰণে এইটো কি কৰিলে মানে আমাৰ হেৰি হ'ব।
অ' এতিয়া ধৰ আমাৰ যিটো। এটা ডাঙৰ, ডাঙৰ সমস্যা আমাৰ এইটো অসমৰ কাৰণে বিদেশী সমস্যাটো, বিদেশ ইয়ে হওক বা বহিৰাগত যিটো আগ্ৰাসন অসমৰ ক্ষেত্ৰত। যথেষ্ট হৈ আছে আমাৰ। এতিয়া আমি যদি চহৰ অঞ্চল বা অন্যান্য ঠাই বিলাকত যাওঁ অ, তাৰ পৰিৱেশটো হয়তো দেখা পাইছে কেনেকুৱা ধৰণৰ হয়।
ত' আৰু গুৱাহাটীৰ নিচিনা ঠাইত ধৰ এতিয়া গুৱাহাটীখন এনেকুৱা নহয়। যে অকল এটা আহ অসমীয়া মানুহে বাস কৰি আছে। গুৱাহাটী যিহেতু মহানগৰ তাত ধৰ এতিয়া সকলো ণীৰ মানুহ থাকে বা পঢ়া শুনাৰ কাৰণেও ধৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে, আমাৰ পূৰ্বাঞ্চলৰ যিহেতু অসমখন এখন ইডুকেশ্যন হাব বুলিয়ে ক'ব পাৰি, উত্তৰ-পূৰ্বাঞ্চলৰ এডুকেশ্যন হাব বুলি ক'লে অসমকে মানে হেৰি কৰা হয়, বিভিন তাৰ পৰাও সেয়া কিন্তু অসমত যিদৰে অসমীয়া ভাষা কোৱা হয়, আহ ব যদি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত যাওঁ হা, তেওঁলোকৰ কিছুমান মানে যদিও নিৰ্দিষ্ট ভাষা থাকে, তেওঁলোকে প্ৰায়ে হিন্দীতে কথা পতা দেখা যায়। এইটো এটা সমস্যা বুলি ক'ব নোৱাৰি। কাৰণ অসমীয়া এটা ভাষা ধ্ৰুপদী ভাষা বাৰু। ডাইৰেক্টলি এটা সমস্যা বুলি ক'ব নোৱাৰি। অন সকলোৱে অসমীয়া ভাষাটো নিশিকে বা তেওঁলোকে অসমীয়া ভাষাটো শিকিব কাৰণে সময় লাগে, এতিয়া আমি অসমত জন্ম পাইছোঁ ধৰ অসমীয়া কথা জানো সেইকাৰণে আমি অসমীয়া কৈ আছো, কিন্তু বাহিৰৰ পৰা মানুহ এজন আহি পটককে অসমীয়া ভাষাটো হেৰি কৰি ল'ব নোৱাৰে।
সেইটো হয় বাৰু কিন্তু ধৰ আমাৰ অসমখন এতিয়াতো আমাৰ অসমত এতিয়া আমাৰ যিগিলাক অসমীয়া আছিল, যোন যাৰ জন্ম অসমতে হয়। তেওঁলোকৰ মানে এতিয়া অসমীয়া ভাষাটো হেৰিকাৰণে এই বাহিৰাগত মানুহবিলাকৰ লগত লগ হৈ কেনে থকা হিন্দিয়ে কোৱা হৈছে বা এইতাক ঘৰত আহিলেও হিন্দীতে কথা পাতে, ফোনত কথা পাতিলেও সেইটো প্ৰব্লেম, অ।
হেৰি কৰে ধৰ তেওঁলোকে যদি হিন্দী কৈ আছে আৰু যদি আমিও ৰিপ্লাইটোও যদি হিন্দীতে দি থাকোঁ তেতিয়াহ'লে সিহঁতে বেছি সুবিধা পাব আমাক, যদি তেওঁলোকে আমাক হিন্দীত কৈ আছে তে তেতিয়াহ'লে আমি উত্তৰটো দিওঁতে অসমীয়াত দিব লাগে।
অসমীয়াত দিব লাগে, অ।
পাইছে নাপাইছে সেইটো ডাঙৰ কথা নহয়, কিন্তু যদি অসমীয়া ভাষাটো ধৰি ৰাখিব লাগে তেতিয়াহ'লে যদি তেওঁলোকে হিন্দীত কৈ আছে আমি আমাৰ ৰিপ্লাইটো অসমীয়াত যাব লাগে।
উম।
তেতিয়া ভাষাটো তেতিয়া হেৰি হৈ থাকিব আৰু।
মোৰ এটা দাদা চেন্নাইত থাকে, মই সিয়াক তাতে সুধিলো যে তাৰে ভাষা বোৰ কেনেকুৱা মানে কিনু কয় কি ধৰণৰ, সি মোক ক'লে তাতে তুমি হিন্দী কলেও একো বুজি নাপাবা, তাতে হিন্দীও কোনেও বুজি নাপায়। ইংলিছত কথা কলেও কোনে বুজি নাপায়, তাতে ইংলিছো নাজানে মানুহ। তাতে চব তেলেগু। মানে চেন্নাইখনত, সেনেকুৱা-সেনেকুৱা কোৱা হ'ব লাগে। সিহঁতৰ নিৰ যটো ভাষা সেইটো ভাষাই, বেলেগৰ ভাষাতো গুৰুব নিদিয়ে সেহঁতে।
উম উম আৰু ধৰ আমাৰ এতিয়া আৰু আমাৰ যথেষ্ট সমস্যা আছে অসমৰ ক্ষেত্ৰত। আমাৰ এতিয়া ধৰ অসম বুলি ক'লে আমি যদিও অসমীয়া কৈ থাকো। কিন্তু যিবিলাক আমাৰ জনগোষ্ঠী আছে জনগোষ্ঠীয় লোক বিলাক লোকবিলাকৰো মানে নিজস্ব কিছুমান ভাষা আছে তেওঁলোকৰ, এতিয়া বড়োবিলাকে বড়ো ভাষা কয়, তাৰপিছত কাৰ্বিয়ে নিজৰ ভাষা কয় বা মিচিংসকলে, দেউৰীসকলে, তেওঁলোকৰ ভাষা আছে। যদিও তেওঁলোকে সেই ভাষাবিলাক নকয়, তথাপিও তেওঁলোকৰ মনত এটা ধাৰণা থাকে যে, এই আমাৰ ভাষাটো, অসমীয়া ভাষাটো সদায় কৈ থাকিব লাগে। আমাৰোতো নিজৰ ভাষা আছে, আমি নিজৰ ভাষাতটো কিয় নক'ম, চবৰে এটা নিজৰ এটা হেৰি ইম'চন এটা আছে। ত অসমৰ ক্ষেত্ৰত মানে ধৰ এ অলপ মানে বস্তুতটো সুকীয়া হৈছে।
অ।
বাকী ধৰ দিয়া আমাৰ বাকী ৰাজ্যবিলাকত যদি চাওঁ। তেওঁলোকৰ মানে এটাই লেংগুৱেজ আছে, সেই লেংগুৱেজটোক মানে তেওঁলোকে প্ৰাধান্য দিয়ে। যাৰ ফলত মানে একতা বেছি থকাৰ কাৰণে ধৰ তাৰে বাহিৰৰ পৰাও মানুহ গ'লে তাতে সেইটোৱে লেংগুৱেজ ক'ব লাগে। বাধ্য হৈ যায়। কিন্তু অসমৰ ক্ষেত্ৰত মানে সেইটো বেলেগ হৈ যায়। এতিয়া যদি আমি বড়োলেণ্ডত যাওঁ তেতিয়া বড়োলেণ্ড যোৱাৰ লগে লগে আকৌ বড় ভাষা এটা শিকিব লগা হয়। বড়ো ভাষাটো জানিব লাগে।
হয় হয় বাৰু
যদিও অসমীয়া হয়, তথাপিও ধৰ বড়, কিছুমান মানুহে ধৰ অসমীয়াও বুজি নাপায়। হয় বড়োলেণ্ডত।
উম উম। আমাৰ প্ৰব্লেমটো ইয়াতে আছে, আমাৰ মানে প্ৰত্যেকটো জনগোষ্ঠীৰে মানে প্ৰতেক তো নিজা নিজা ভাষাই কয়।
উম উম।
এতিয়া আমি এতিয়া সেইটো কথা লৈ আমি সেয়াও আমি একো ক'ব নোৱাৰো।
তাকেটো।
হয় বাৰু।
তেনেকুৱা আমাৰ এতিয়া লেংগুৱেজ ভেৰিয়েচন বহুত আছে আমাৰ অসমীয়া বুলি কোৱাৰ লগে লগে এতিয়া বিধানসভাতে ধৰ যি এটা সমস্যা কি বুলি কয় বড়ো ভাষাটো অ হেৰিৰ পৰা মুচি দিম বুলি কোৱাৰ লগে লগে তাৰপিছত বড়োলেণ্ডত এটা হেৰি হৈ গৈছিল। যে বড়োসকলে প্ৰতিবাদ কৰিছিল যে, বড়োলেণ্ডতো অসমীয়া ভাষা প্ৰচলন হ'ব নিদিয়ও। ত এনেকুৱা কিছুমান সমস্যা হেৰি কৰে আৰু।
সেনেকুৱাই আৰু, আৰু যিটো বহিৰাগতৰ আগ- আগ্ৰাসন হৈ আছে ধৰ, অসমৰ ক্ষেত্ৰত ফেঞ্চিংৰ বহুত সমস্যা হৈছে এতিয়া। বাংলাদেশত-বাংলাদেশৰ পৰা যিবিলাক অবৈধ বা বাংলাদেশী তেওঁলোকে ডাইৰেক্ট মানে আমাৰ অসমত ডাইৰেক প্ৰৱেশ কৰিব পাৰে। উম কিন্তু বাকী-বাকী বিলাক আহ দেশ হওক বা ৰাজ্য হওক, তেওঁলোকে যিটো হেৰি সেইটো অলপ ভালকে কৰি দিছে। ফেঞ্চিংটো বৰ্ডাৰত যিটো ফেঞ্চিং দিয়ে। উম, উম, আমাৰ অসমৰ ক্ষেত্ৰত সেইটো অলপ কমকে আছে। সেইকাৰণে ধৰ অলপ সেইটো এটা। উম, উম, আৰু সকলোৱে ধৰ বেপাৰ বাণিজ্য কৰি বুলি প্ৰথমতে আহে বাহিৰৰ পৰা আহিলেও। বেপাৰ বাণিজ্য কৰিম বুলি আহি উঠি ইয়াতে আৰু পাৰমানেন্টলি থাকি যায় মানে।
আ আমাৰ অসমত মানে মানুহে বেপাৰ কৰিম বুলি আহে।
উম, প্ৰথমতে বেপাৰ কৰিম বুলি আহি তাৰ পিছত একদম পাৰমানেন্টলি থাকি যায় একদম।
উম। মানে চবে সেই বুলিয়ে ভাবি লয় আৰু ডাইৰেক্ট বাহিৰা মানুহবোৰে। এ বেপাৰ কৰিম বুলি আহে আহি কাৰনে এতে পাৰমাণেণ্ট ঘৰ বনাই লয়। ফাৰ্ষ্টতে ৰেণ্টত থাকিব তাৰপিছত থাকি কেনে
মানুহ বিলাক সহজ সৰল, অসমৰ মানুহবিলাক সহচ সৰল তাৰ প্ৰথমতে আহিল। বেপাৰ সৰুকে বেপাৰ আৰম্ভ কৰিলে। তাৰপিছত এই মাটি পাৰে মাটি কিনি লৈ উঠি বেপাৰখন ডাঙৰ কৰি তাতে ঘৰ বাৰী কৰি যেতিয়া মাটিখিনি নিজৰ নামত কৰি লয় তাৰপিছত আৰু চৰকাৰেও তাত বাধা দিব নোৱাৰে। বিশেষক অসমীয়া মানুহ বিলাকক সহজ সৰল যিহেতু, অসমীয়া মানুহ এইবিলাক বুজি নাপায়।
তাকে।
বাহিৰৰ পৰা অহা মানুহখিনিক অলপ বেছিকে পইচা দিয়া লগে লগে মাটিখিনি বেছি পেলাই। ত সেনেকুৱা কাৰণতো ধৰ এতিয়া চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে। মাটি কাৰণ বৰলেণ্ড নিচিনা অসমৰ মাট মানে অসমৰ ক্ষেত্ৰত এ -সেইটো মাটিৰ ভূমিৰ সুৰক্ষাটো নাই। বৰোলেণ্ডত এতিয়া মাটি কিনিব নোৱাৰে মানুহে ধৰ যিকোনো মানুহে। বড়োলেণ্ডত মানে বড়ো, বড়ো মানুহে মাটি কিনিব পাৰে বা তাৰে স্থায়ী বাসিন্দাসকলে তাৰে মাটি কিনিব পাৰে, কিন্তু বড়োলেণ্ডক বাদ দি উঠি বাকীখিনি ঠাইক ধৰ সেই হেৰিটো নাই।
উম।
আৰু সেই-সেইকাৰণে আৰু চৰকাৰে বৰ বিশেষ একো কৰিব নোৱাৰে। সেইটোৱে আৰু উম।
এতিয়া অসমত সমস্যা বহুত
তাকে আমাৰ অসমততো সমস্যা বহুতেই আছে বাৰু ভূমি সুৰক্ষা পৰা আৰম্ভ কৰি এইফালে সমস্যা মানে হেৰি সমস্যা বাংলাদেশী আজি অসম ভাষা সুৰ-ভাষাৰ ক্ষেত জনজাতি সুৰক্ষাৰ ক্ষেত্ৰত চব বিভিন্ন সমস্যা আমাৰ ইয়াতে আছে।
সেইবোৰ লাহে লাহে ঠিক হ'লে ভাল আছিল।
উম, উম, উম সেইবিলাক শেষ হ'লে।
সেইবোৰৰ চৰকাৰে যাতে এইবোৰৰ পদক্ষেপ লয় আৰু।
উম, উম।
মানে এতিয়া ধৰ যিখিনি মানুহ আহিল, বাহিৰাগত মানুহ আহিল। সেইখিনিতো খেদিব নোৱাৰে বাৰু।
এতিয়া খেদিব নোৱাৰে তেওঁলোকে ধৰ পাৰমানেন্টলি থাকিয়ে বা খেতি বাৰী কিনি লৈ তেওঁলোকে বেছিখিনি মানুহে নাইণ্টি পাৰ্চেণ্ট মানুহে ধৰ ঘৰ বাৰী কৰিয়ে ল'লে আৰু।
অ'। এতিয়া মানে আৰু যাতে আৰু যাত তাতে আৰু যাতে নহয় আৰু।
উম, সেইটো তাতো এটা গুৰুত্ব দিব লাগে চৰকাৰে নতুন পদক্ষেপ উম, নতুন পদক্ষেপ ল'ব লাগে।
আহিছে, যিখিনি আহিছে, গুৱাহাটীতে ধৰ এতিয়া। গুৱাহাটীখনতে গোটেই হিন্দী হৈছে, এই যিখিনি আহিছে, যিখিনি আছে। সেইখিনি অকণমান গুৰুত্ব দিব লাগে যাতে সিহঁতে অসমীয়া ভাষা কয়, অসমীয়া ভাষা শিকে। অকমানতটো কিবা জোৰ দিলে ধৰ শিকিব ন।
তাকেতো।
তাতে হি-হিন্দীটো বাৰু আমাক লাগিবই, হিন্দী আমাৰ সেই ভাষা।
ৰাচ-ৰাষ্ট্ৰীয় ভাষা ধৰ, উ।
তোমাৰ ধৰিতা। অলপ সেই অলপ এতিয়া ইফালে সিফালে গেলিয়ে ধৰ অৰুণাচল গলো বা ক'বাতে গলো হয় হিন্দীটো দৰকাৰ হয়।
উ, উ, উ। দিয়া বাৰু ঠিকে আছে।
অ', অ', হ'ব।
উ, উ।